অ', হয়, মোৰ মাত শুনা পাইছে ন? অহ, কি কৰি আছে আপুনি?
অ', মই এতিয়া এনেই বহি আছিলো।
অ', অ', অ'।
আপুনি কি কৰি আছিলে?
অ', ময়ো এনেই আছো এতিয়া বৰ্তমান।
অ'।
অ'। তেনেহ'লে আমি এটা বিষয় লৈ আলোচনা কৰিব পাৰিম নেকি?
হয়, নিশ্চয় পাৰিব। অহ কি বিষয়লৈ আলোচনা কৰিব?
আমি ট্ৰেভেলৰ ওপৰতে কৰিব পাৰো নেকি!
হয়, হয়, পাৰিম নিশ্চয় পাৰিম।
অ'। এনে আপুনিওতো যিটো মানুহ হিচাপে ট্ৰেভেল কৰে ন লাইফত।
হয়, হয়, নিশ্চয় কৰো।
কেতিয়াবা মানে কিমান দূৰলৈকে আপুনি ট্ৰেভেল কৰিছে সেইটো অকমান কৈ দিবচোন।
অ', মই মইতো বহুত এ ট্ৰেভেল কৰিছো ভ্ৰমণ কৰিছো। ধৰক আহ অৰুণাচললৈ মই অৰুণাচল টাৱাঙলৈ গৈছো আহ শ্বিলঙত গৈছো। এইপিনে আপোনাৰ দাৰ্জিলিং, ছিকিম গৈছো তেনেকৈ বহুত ঠাইত গৈছো মই।
তেনেহ'লে আপুনি নৰ্থ ইষ্ট সেইটো চব মানে যোৱা হ'লে?
আহ গোটেইবোৰ যোৱা হোৱা নাই বাৰু তথাপি আহ কিছু হয়। অ', কিছুমান ৰাজ্যলৈ গৈছো আৰু।
অ'। এনে এক্সপিৰিয়েঞ্চবোৰ? মোৰ এনে এ নৰ্থ ইষ্টৰ বিষয়ে ক'লে মোৰ ইমান মানে যোৱা হোৱা নাই। যেনে এ নাগালেণ্ড গৈছো। মেঘালয়া গৈছো শ্বিলঙত গৈছো। তাৰপিছত সেইটোৱে আৰু এই দুটা অসমৰ বাহিৰে সেই দুটায়ে। এই দুটা মানে ৰাজ্যত মই গৈছো। তাৰপিছতো এনে ৱেষ্ট বেংগলত গৈছো। তাতেতো মানে এইটোতো নৰ্থ ইষ্টত নপৰে ন।
হয়, হয়, হয়, হয়, হয়, নপৰে। হয়, হয়।
এনে আপোনাৰ ট্ৰেভেল হয়, ট্ৰেভেল কৰোঁতে কি কি, বা কেনেকুৱা এক্সপিৰিয়েঞ্চ পাইছে, সেইবোৰ অকমান, কৈ দিলে ভাল লাগিল হয়।
মোৰ ট্ৰেভেল এক্সপিৰিয়েঞ্চ, যদি কওঁ এক্সপিৰিয়েন্ঞ্চো বহুতে পাইছোঁ, অভিজ্ঞতাটো, অ' তাৰে ভিতৰত ভিতৰত মই যদি ক'ব যাওঁ টাৱাঙলৈ মই যেতিয়া গৈছিলোঁ অ', তাত দেখিলো, তাতে আপোনাৰ আহ আপোনাৰ কিছুমান সম্প্ৰদায়ৰ মানুহ আছে, ধৰক বৌদ্ধ সম্প্ৰদায়ৰ মানুহ বহুত আছে, তেওঁ তেওঁলোকৰ স্পিটেলিটিটো চাই পিনি বহুত ভাল পালোঁ। ইমান ৱেলকামিং আছিল, ইমান হয়, বহুত ৱেল বহুত ধুনীয়াকে আদৰি লয়, আহ, গেষ্ট বা টুৰিষ্ট, টুৰিষ্টক ন', পৰ্যটকক কেনেকুৱা ধৰণে ইহঁতে আদৰি ল'ব লাগে, সেইটো বহুত ভাল আছিল, আৰু খোৱা মেলা বা সেই খাদ্যকেইটাও ভাল, তেনেকে বহুত থিকিব পাৰিলো বাৰু।
আহ, অ'।
মানে যদি, মেঘালয়ৰ কথা কওঁ, তাত খাচিয়া মানুহখিনিও বহুত ভালেই। ভাল ট্ৰিটমেন্ট কৰে, মানুহবোৰৰ লগত ভালকে কথা বতৰা পাতে। আহ, ইহঁতৰ আহ ইহঁতৰ থকা, খোৱা বোৱা বোৰৰ বিষয়েও, অকমান জানিব পাৰিলো। তেনেকুৱা বহুত অভিজ্ঞতা হৈছে বাৰু।
আহ, অ', মোৰো হৈছে, অ' আমিও মানে আগতে, হয়। ময়ো মানে আগতে আহ, মেঘালয় বা শ্বিলঙত গৈছিলোঁ, যোনটো মানে মেঘালয় ৰাজ্যৰ ৰাজধানী হয়, শ্বিলংটোত এইটো আমাৰ মেইন ন', আছামৰ মানুহ ক'লে মানে চবেই শ্বিলঙত যায়। এতিয়ালৈকে, এতিয়ালৈকে মানে অ', ক'ব নোৱাৰে যে শ্বিলং দেখা নাই, বেছিভাগ মানে এইটটি পাৰ্চেন্ট মানুহে মানে শ্বিলঙত যায়। এতিয়াটো গৰম, গৰমৰ মানে দিন হয় ন', চবে মানে ঠাণ্ডা ল'বলৈ যায়, যিহেতু শ্বিলং এটা ঠাণ্ডা জেগা হয়, অ' হয়। আমিও মানে ইমান গৰমো নহয়, ঠাণ্ডাও নহয়, তেনেকে মানে অক্টোবৰ মাহত মানে ম আমি গৈছিলোঁ, তেতিয়াটো অ' তেতিয়াটো ইমান মানে, গৰমো নহয় ঠাণ্ডাও নহয়।
মানে, নাই নাই, সেইখিনি টাইমতটো ত', আৰু ফুৰিবৰ কাৰণে সেইখিনি টাইমটো এনে, এ, বেছি উপযোগী বুলি কয়। ত', অক্টোবৰ ছেপ্তেম্বৰ মাহৰ পৰাই মানুহে বেছি সেই, পৰ্যটকবোৰ বেছি আপোনাৰ ভিৰ ভাৰ হয়। নহয় জানো?
হয়, হয়, হয়।
অ', বাকী, আপোনাৰ আৰু তাত গৈ এক্স
এক্সপিৰিয়েঞ্চটো মোৰ বহুত ভাল লাগিলে, আপুনি যেনে অৰুণাচলত পায়
হয়, হয়।
যেনে এক্সপিৰিয়েঞ্চটো পাইছিলে, ময়ো মানে তেনেকুৱা পাইছিলে আৰু।
হয়, হয়, হয়।
অঁ, কাৰণ ইয়াতো, মানে যোনে শ্বিলঙত বসবাস কৰে। যোন মানে মানুহে, খাচী বা খাচী বা ৰেং খ ন ৰেং খেল ন অ', হয়, সেইবুলি মানে ৱেলকামটো বহুত ভাল আছে আৰু।
হয়, হয়।
ল অ', বহুত ভাল মানে, অ' জোগাবোৰ মানে, আমিটো মানে ছোৱালী, ছোৱালী গৈছিলে, আমি চ চাৰিজনী ছোৱালী, ছোৱালী গৈছিলে তাৰ পিছত বহুত মানে আমাক আহ, ৱেলকাম কৰিছে যে যোনটো আমিতো মানে, নতুনত বুজা নাযায় ন'। ক'ত ক'ত মানে ফুৰোৱা জেগা আছে, বা ক'ত ক'ত আমি আমি মানে ফুৰিব পাৰো, জাগী চাবলে আছে, যেনে চিষ্টাৰ ৱাটাৰ ফল, বা ৰোড ব্ৰিজ, তাৰপিছত হ, আমাৰ হয়, হয়, হয়। টো, ডাউকি হল, আৰু এলেভেন ফলচ, সেইবোৰত মানে আমি প্ৰথমতে মানে একোৱে মানে নাজানিছিলো, তাৰপিছত এনেকে ভালকে কৈ দিয়ে আৰু। দোকান বোৰত যে থাকে, বেছিভাগ মানে মাইকী মানুহে থাকে দোকান বোৰত, হয়নে?
হয়, হয়, হয়, হয়।
বহুত ভাল মানে, অ', মাত বোৰ ভালকে দিয়ে আৰু। যেনে এনেও দাম বিলাক, আমি যেনে সুধি লওঁ যে, ভালকে মানে এনচাৰ বোৰ বা ৰিপ্লাই বোৰ দিয়ে আৰু, যেনে আমি লওঁ বা নলওঁ সেইটো আমাৰ কথা হয়, যে ল'লেও বা নল'লেও ত' আমি মানে, ভালকে মানে ব্যৱহাৰ কৰে আৰু, ভাল মানে কথা পাতে, আৰু দ ভালকে কৈ দিয়ে, নল'লেও মানে বেয়া নাপায় সেইটো, আৰু সেইটো এটা আৰু অভিজ্ঞতাটো পাইছোঁ মই, তাৰ পিছতে আৰু জেগাবোৰটো বহুত ভাল, সেইটোটো আৰু ক'বই নালাগে। আৰু বহুত মানে ক্লিন হয়, চাফা হয় হয়, চাফা হয়, মানে এনেকে ৰাস্তা কাষত বা ৰাস্তা ঘাটে অ', প্লাষ্টিক বা কিবা কিবি সেইবোৰ থু, সেইবোৰ মানে নেফেলাই আৰু নেফেলাই। হয় না নাথাকে, বহুত ভাল হয়, তেনেকুৱা।
আৰু আপোনাৰ এনেই, কেনেকুৱা ঠাই, বেছি ভ্ৰমণ কৰি ভাল পায়, ট্ৰেভেল কৰি ভ ভাল পায়, আপোনাৰ
হয়, হয়।
তেনেকুৱা চাবৰে এটা থাকে ন'। হয় ন', পাহাৰক কিছুমানে ভাল পায়, কিছুমানে আকৌ সাগৰ চাই ভাল পায়, ত' আপুনি কেনেকুৱা ঠাইলৈ বেছি ফুৰি ভাল পায়, ভ্ৰমণ কৰি।
অ'। যিহেতু আমি অসমত বসবাস কৰা মানুহ হিচাপে আমি বেছি মানে, প্লেন এৰিয়াতে মানে থাকো, বেছি, বেছিভাগ আমাৰ মানে এৰিয়াাটো প্লেইন হয়, পাহাৰীয়া অঞ্চলটো আমাৰ কমেই আছে অসমত। অ ', তাৰপিছত মই বেছিভাগ মানে পাহাৰীয়া অঞ্চলটো ভাল লাগে। যোনটো আমাৰ নাই, মানে যোনটো জোগাত মানে অ' আমি নাপাওঁ, সেইবোৰ মানে বেলেগত বেয়া অ', বেলেগৰটো চাই কিনে ভাল লাগে আৰু। যে আমি মানে পাহাৰীয়া অঞ্চলত, বা পাহাৰীয়া এৰিয়াত আমি থাকিব পাৰিলে, কিমান ভাল লাগিল হয়। তেনেকুৱা মানে, দূৰৰ দৃশ্যটো ভাল লাগে আৰু, তেনেকুৱা। ত, মোৰ হিচাপত মানে মোৰ, মনেদি সেইটোৱে কয় আৰু যে মই পাহাৰীয়া অঞ্চলতটো মই মানে বেছিভাগ ভাল লাগে সেইটো।
হয়, হয়, হয়, মোৰো আপোনাৰ নিচিনাই মোৰো
অ,
আপোনাৰ নিচিনাই ভাবো, মোৰ পাহাৰীয়া নদ-নদী। তেনেকুৱা অঞ্চলবোৰত গৈ ফুৰি বেছি ভাল পাওঁ, আৰু
অ, অ, য'ত মানে গছ-গছনি প্ৰকৃতিৰ মাজত থাকে
হয়, হয়, প্ৰকৃ- হয়, হয়, প্ৰকৃতিৰ মাজত বিলীন হয় ভাল লাগে।
মানে পাহাৰ অঞ্চলতো অ, পাহাৰ অঞ্চলতো বেছিভাগ মানে বহুত ধৰণৰ গছ-গছনিবোৰ আছে ন থাকে মানে ত তেতিয়া ভাল লাগে আৰু বহুত এই যেতিয়া মানে ব'হাগ মাহৰ ছিজন হয়, তেতিয়াতো গছ-গছনিবোৰ প পুৰা মানে গ্ৰীণ সেইবোৰ সেউজীয়া এইটো দৃশ্য লয় ন, সেইটো বহুত ভাল লাগে হয় নতুন খহি পাত ওলাই। বহুত ভাল লাগে, তেতিয়া মানে যাবলৈ মন যায় বেছিভাগ যাবলৈ মন যায়, সেই সময়ত।
হয়, আৰু আপোনাৰ সেই মে, মে, মেঘ কি-টা আপোনাৰ পাহাৰিয়া যেগা চাই ভাল লাগে। ডাৱৰ গীত আছে ভাল লাগে আৰু আপোনাৰ একা-বেকা ৰাস্তাটো
হয়। ছেভেন ছিষ্টাৰ ৱাটাৰৰ ফলত গৈছিলো ন, মেঘালয়ত। টো মানে ডাৱৰটো মানে চকুৰ মানে এনেকেই যোৱা সেনেকেন লাগে। ছেভেন চিষ্টাৰ ৱাটাৰ ফলত গে'লে সেইটো ফিল্ডটো হয়, হয়, হয়, মানে চকু দি গছে মোৰ সেনেকুৱা লাগে। সেইটো মানে সেইবোৰ দেখিলে মানে পাহাৰীয়া অঞ্চলটো ভাল লাগে আৰু মোৰ।
উম, হম হয় তাতে থাকি যাও থাকি যাওঁ অনুভৱ হয়, নহয় জানো।
অ, এনেকে অনুভৱ হয় মনৰে।
উম, উম,
মনত।
হয় অ, পাহাৰীয়া ঠাইত আৰু এটা ভাল যে আমি তেনেকুৱা ঠাই বোৰত গ'লে এটা একদম আহ ভাল আপোনাৰ বায়ু প্ৰদূষণ মত আমি অক্সিজেন প, পাব পাৰো এইটোয়ে এটা ভাল আহ দিশ। আৰু তেনেকুৱা ফুলে।
আৰু কিছুমান মানে ৰিস্কিও হয় যেনিবা এ যেনে কেতিয়াবা লেণ্ডশ্লাইড সেইবোৰো হয় ন, তেতিয়া মানে অকমান ভয়ো লাগে।
গ্ৰীষ্মকালীন সময়ত হয়, বাৰিষা সময়ত এইটো উম, উম, আমি পাহাৰীয়া অঞ্চল
জেগাত হয় যে, শুনা পাও ব বাতৰি কাগজে অ, অ, ত, সেইবোৰ মানে দেখিলে ভয় লাগে কিন্তু যেতিয়া সেইবোৰ। পাহৰে তেতিয়া মানে থাকিবলৈ মন হৈ যায় বা ইচ্ছা ত, হৈ যায় যাবলৈও তেনেকুৱা হয়।
হয়।
অ, তেনেহ'লে আজি আমাৰ আলোচনাটো ইয়াতে সমাপ্ত কৰো।
হয়, হয়, নিশ্চয় ঠিক আছে আপোনালোক
হয়, অ, ভাল লাগিলেই আাৰ হয় ধন্যবাদ।
ধন্যবাদ।